কোৱাচোন হেল্ল' হম হেল্ল'। অ কোৱাচোন। অ অ শুনিছো। এনেই বাহিৰত ফুৰিব ওলাইছো। আৰু আপুনি কি কৰি আছে? খবৰ খা ভাল। আপুনি?
মই আছো দিয়া এনেই। তোমালোকে ভাল, ভাল ভাল মোৰ ভাল। পাবা,
উ উম, উম, উম
আচ্ছা, এতিয়া তোমাৰ ট্ৰেভেলিঙৰ ওপৰত যদি আমি কথা, কব যাও তেতিয়া হলে, এতিয়াটো তোমাৰ ট্ৰেভেলিং কৰা ছিজন হয় নহয় জানো?
হয় হয়, হয়।
অ এতিয়া জুলাই মাহত তোমালোকে এতিয়া কিবা এটা ট্ৰিপ, ট্ৰেভেলিং কৰিব পাৰা বা কিবা এটা, তোমালোকৰ লগৰ লগত, বা মইয়ো আছো। যদি তোমালোকে যাব খোজা তেতিয়াাহলে ট্ৰেভেলিঙৰ, ট্ৰেভেলিং বুলি ক'লে এতিয়া মই তোমালোকক, প্লেচ কেইখনমান কৈ দি আছোঁ। চেৰাপুঞজি যাব পাৰা, এতিয়া
উম।
তাৰপিছত তোমালোকে ইফালে শ্বিলঙত আছে। আৰু বহুতো কেইখনমান ট্ৰেভেলিং প্লেচ আছে বাৰু অসমত।
উম।
ত' তাৰে ট্ৰেভেলিং কৰিলে প্ৰথমতে তোমালোকে ল'ব লাগিব, তাৰ যিখিনি আহ সা- সামগ্ৰী। এতিয়া ধৰা তোমালোকে কেইজন যোৱা। সেইটো মেইন কথা হয় নহয়।
উম উম। উম আমি ভাবি লওক, আমি চাৰিজন ফৰ পাৰ্চন গৈ আছো, ট্ৰেভেলিং কৰিবলৈ। ট্ৰেভেলিং কৰিবলৈ গৈ আছো। মুঠতে আমি নিজৰ গাড়ী লৈ কিনে যাব পাৰো। ইয়াতো কিবা এটা কেব বুক কৰি যাব পাৰো।
অঁ নিশ্চয়।
কোনখন, কোন খনত? কোনখনত গ'লে বেষ্ট হ'ব ভাল হ'ব চবতকে? আৰুতো এতিয়া
চবতকে মই বিছাক যদি নিজৰ ফ্ৰীডম বিচাৰা, তেতিয়াহ'লে নিজৰ গাড়ী লৈ যাবলে ভাল। ধৰা, তেতিয়া তোমাৰ বাজেটটো অলপ কমিব পাৰে।
উম'।
তোমালোকৰ যদি এনেকে চিনাকি ড্ৰাইভাৰ আছে তালেকে যোৱা, তেতিয়াাহলে তাৰ লগত কনটেক কৰি চাব পাৰা। ধৰ, এতিয়া ভাড়া বিলাকটো মিলাব লাগিব। কমে আজিকালিতো ইমান দূৰতটো কমেও দহ হাজাৰ মান চাগে ভাড়াই লৈ লব।
উম, নহয় মই মানে এটা প্লেন কৰিছো। হয়, হয় কওকচোন। অ' মানে মই মই এটা প্লেন কৰিছিলো। কি মতলব মই মোৰ লগৰ আৰু আপুনিও গ'লে লগতে আমাৰ লগত যাব পাৰে। মানে আমি এটা প্লেন কৰিছিলো, কি মতলব অৰুণাচল চাইডত অকন মতলব ফুৰি আহো, টাৱাং চাইডত তাতে ভাবিছিলো। বৰফ-চৰফ মাউণ্টেন কেইটা চাই আহো ৱাটাৰ ফল কেইটা মানে অকন। তাকে ভাবিছো ছিলো প্লেনটো কৰি আছিলো, আপুনি কল কৰিলে সেইটো কাৰণে এতিয়া ভালে এতিয়া আপুনি অকণ বুজাই দিয়ক, আৰু আমি ইমান নলেজ নাই। বাৰু আমাৰ ট্ৰেভেলিং কৰা অকন ভালদৰে সা-সামগ্ৰী কি লাগে যাব লাগে, সেনেকা বুজাই দিলে মানে অকন ভাল লাগে।
ত' এতিয়া তোমালোকে কেইদিনৰ কাৰণে যাবা?
আমি ভাবিছোঁ এই আমাৰো ইমানো বাজেট নাই আৰু ল' বাজেট আছে সেইটো ভাবিছোঁ দুই চাৰি চাৰি দিনৰ।
উম! অ' দুই চাৰি দিনৰ মে মিনিমাম এটা এমাউণ্ট যদি ধৰ পাঁচ ছয় হাজাৰ টকা লাগিব। নহয় জানোঁ?
হয় হয়।
উম, সেইটো তুমি ল'বই লাগিব। তোমাৰ নিজৰ খোৱা-বোৱা আছে কথা এটা ৰুমত থাকিব লাগিব।
উম।
তাৰ পিছত এতিয়া আৰু তোমালোকে বস্তু বিলাকৰ দামো জানাই। নহয় জানোঁ? ত' অলপ মানে খৰচ হব যাওঁ বুলি ক'লে। এতিয়া অৰুণাচল প্ৰদেশ বুলি ক'লে বাৰু ট্ৰেইন চলে হ'বলা ন? ট্ৰেইনত যাব পাৰি। যদি তোমালোকে নিজৰ গাড়ী নোলোৱা।
উম, অসুবিধা হব ট্ৰেক, অসুবিধা হ'ব কাৰণ অসুবিধা হ'ব, আমি এই ভালেপুং হৈকে যাম বুলি ভাবিছোঁ, পাছিঘাট হৈকে নাযাওঁ। সেইফালে গ'লে অসুবিধা হয় মানে ভালেপুংকেদি।
অহহ'।
যাম।
তেনেহলে তেতিয়া কি নিজৰ কেপ লৈ যাবা।
উম, মানে বাইকে দি যাম ভাবিছোঁ দুই চাৰিজন লগৰ। প্লেন কৰিছো!
আচ্ছ আচ্ছা নিজৰ বাইকত যাব ন? উম। বাইকত তেনেহলে সেইটো এক্সট্ৰা খৰচা আহিব তেনেহলে, তেল ভৰোৱাটো আহিব।
উম এতিয়া উম, তেল ভৰাবলৈ মানে ফুল টেংকি কৰিলে মতলব ফুল টেংকিত কিমান কিলোমিটাৰ গাড়ী চলিব মুঠতে?
ফুলটেংকি, গাড়ীখনৰ নাম কি?
অহ, মানে গাড়ীখনৰ নাম পালচাৰ।
উম, অ' পালচাৰ তোমাৰ ফুল টেংকি কৰিলে তাৰপৰা তালৈকে যাব পাৰিবা মোৰ মতে দেই।
উম।
ফুল, মানে দুবাৰ ফুল কৰিলে অহা যোৱা হৈ যাব বুলি ভাবোঁ মই।
অহ, আহা যোৱা অহ আৰু মুঠতে খোৱা বোৱা লাগিব। আৰু থাকা লাগিব ন' মানে মুঠতে এ
টেংকি বুলি ফুল ভৰাবলৈ কিমান টকা লয় একবাৰত?
এতিয়ালৈকেতো ইমান বাজেটতো ভাবাও নাই, ভৰোৱাও নাই এক দুই লিটাৰ তিনি চাৰি লিটৰহে ভৰাই-ভৰাই চলাওঁ।
হম', হম', হম' টেংকীতোৰ লগত চাই কথা বাৰু এতিয়া অহ, এভেঞ্জাৰ বা বুলেট বুলি ক'লে তোমাৰ ষোল্ল ওঠৰশ টকা লাগে।
উম।
এবাৰ ভাৰাওঁতেই।
মুঠতে মানে পাঁচ হাজাৰ টকা এটা লাগিব ন? মঠতে পাঁচ হাজাৰ লাগিব। এইটো তে তেলৰ কাৰণে এইটো এক্সট্ৰা, তেলৰ কাৰণে তেলতে যাব।
নাই-নই পাঁচ হেজাৰতে হৈ যাব লাগে। মোৰ মতে তোমাৰ ধৰা দুহেজাৰ তেল গ'ল। বাকী তিনি হাজাৰ ইফালে-সিফালে গ'ল। ফুৰিব পাৰিবা আৰু মানে দুহেজাৰটা লাগিব আৰু এক্সট্ৰা।
উম, মুঠতে দহ হাজাৰ টকা এটা নিলে মানে অসুবিধ, উম', উম'।
দহ হাজাৰ পুৰা আৰামছে তোমাৰ, একদম পুৰা তুমি হয়তো সেইটো পইচা ঘূৰি আহিব পাৰে, আহোতে। ইমান নালাগে বাৰু। আৰু তাত ঘূৰাৰ লগত কথা। মেইন কথা এতিয়া কি কি কোৱা সেইতোৰ লগত কথা। তাত অহ, এতিয়া তোমালোকে নন ভেজ খোৱানে ভেজ খোৱা, ভেজ খালে বাৰু তোমালোকৰ পইচা ইমান নাযায়। অহ, লৈ লওঁ সেইটোও থাকিলে। ত' সেইটো চব ইনক্লুড কৰি পেলাই তোমাৰ মিনিমাম সেইটোৱে তুমি কৈছা যিমান দহ হাজাৰ, তাতকে অলপ দুই তিনি হাজাৰ এটা ল' হ'ব পাৰে।
উম, এতিয়া কিছু বস্তু ভাল লাগি যায়।
উম।
ফটকতে কি বস্তুকেইটা ভাল লাগিল-লাগিলে মই এইটো লৈ লওঁ। ক'ব, লগৰ-লগৰজনে ক'ব এ মোৰ তাত নাই। তই লৈ দে, মই তোক আগত দি আছোঁ। তোৰ এনেকাে কথা লাগে, নিদিলেও বেয়া পাই যায়।
অহ', অহ', অহ' আমি যোৱাবাৰ যাওঁ তে' তোমাৰ গুৱাহাটী হৈ গ'লেটো শ্বিলং।
দহ হাজাৰ টকাতহে অসুবিধা নহয়। উম।
অহ, তেনেকুৱা এটা ধৰি ল'ব পাৰা আৰু।
অহ, মানে চবতকে আহ, পৰহি যাম বুলি ভাবিছোঁ।
পৰহিয়ে যাবা, আতচ্ছা তেতিয়াহ'লে
সেইটো।
চোৱা তেতিয়া তোমালোকৰ লগৰ কেইটাৰ লগত ডিপেণ্ড কৰিব। তোমালোকৰ লগৰ কেইটা, কেইটা যাব কি কথা। তাৰ লগতে সেইটোৱে, এতিয়া খোৱাৰ বাজেটটো বা কেনেকুৱা সিহঁতৰ ন'ন ভেজ খায় নে ভেজ খায়? সেইবিলাকৰ ওপৰত ডিপেণ্ড কৰিব পইচাটো।
উম।
তাৰপিছত অহা যোৱা বাৰু, তোমালোকে যদি নিজৰ বাইক লোৱা, তেতিয়াহ'লে সেইটো ধৰি ল'ব পাৰা মিনিমাম সাত হাজাৰটা, এটাৰ।
উম। উম, অৰুণাচল শুনিছো আৰু যাও মই এতিয়া। এনেতো গৈছিলো মানে। ইমান ওপৰলৈকে যোৱা নাই।
অ', অৰুণাচল যোৱা যদি ইমান নালাগে মই- মই কৈছো তোমালোকক শ্বিলঙৰ কথা কৈ আছিলো।
অ', শ্বিলংৰ কথা, শ্বিলংত মানে শ্বিলঙতো গ'লে হ'ব তাত চাব মন আছে, চেভেন চিষ্টাৰ, চেভেন ছেভেন চিষ্টাৰ। চেভেন চিষ্টাৰ, ছেভন চিষ্টাৰ ৱাটাৰ
চেভেন চিষ্টাৰ ৱাটাৰফল হয়, হয়।
অ', সেইটো চাবলৈ যাব চখ আছে মানে, এতিয়া এতিয়া ভাবিছো, এতিয়া লগৰ কেইটা এতিয়া কি কথা ওলাব এতিয়া। সিহঁতে ডিচকাচ কৰিব কি ডিচকাচ কৰিব এতিয়া সিহঁতৰ তাতো বাজেট থাকিব লাগিব। সিহঁতে যদি ভাল বাজেট দিয়ে হ'লে ঠিকেই চবে ছয় সাত হেজাৰ ধৰিলেও মানে অসুবিধা নহওক যাতে তাত যোৱা পিছত
অসুবিধা নহয় তেতিয়া নাই নহয় অসুবিধা ছয় সাত হাজাৰ যদি এটা পাৰ পাৰ্চন ধৰি লোৱা তেনেহ'লে ইমান অসুবিধা হ'ব নালাগে, যিহেতু অৰুণাচলতহে যাব ন' ইমান দূৰ নহয়, শ্বিলঙত গৈ পেলাই সাত হাজাৰ টকাত আমি হৈ আহিছে।
হৈছে ভাবি লওক আমি এতিয়া শ্বিলঙতে যাম এটা মেইন পইণ্ট হৈ গ'ল আমাৰ গুৱাহাটী। গুৱাহাটীৰ পৰা আৰু ক'ত যাব লাগিব?
গুৱাহাটীৰ পৰা ডাইৰেক্ট শ্বিলং।
ডাইৰেক্ট শ্বিলং বছ।
অ', এছ টি চি তুমি বাছ ধৰিবা, ভাড়া ল'ব চাৰে তিনিশ মান এতিয়া চাৰে চাৰিশ মান ল'ব হ'বলা?
উম, নাইট চুপাৰত?
অ', নাইট চুপাৰ। তাত ধুনীয়াকে গৈ পেলাই ৰুম এটা ল'লা ৰুমটো এই নামটো পাহৰিলো বাৰু তাতে বাৰু ধেৰ ল'জ আছে, তোমাৰ ৰেষ্টুৰেণ্টো থাকিব পাৰিবা।
উম, মানে এদিনৰ ভাড়া কিমান ল'ব বাৰু ৰুমৰ?
তোমাৰ ৰুমৰ কোৱালিটি চাই কথা, ৰুমৰ কোৱালিটি যদি ভাল লাগে তেতিয়াহ'লে আডাৰ তোমাৰ আহ দুই তিনি হাজাৰ পৰি যাব যদি পুৰা ফাইভ ষ্টাৰ ধৰা নিচিনা লাগে আৰু। যদি তুমি ক'ম ধৰা তেনেহ'লে নৰ্মেলটো
নন এচি। অ', নন এ চি লাগে আৰু ডাবল বেড হ'লে হৈ গ'ল।
অ', তেনেহ'লে পাই যাবা ফাইভ হাণ্ড্ৰেড আণ্ডাৰত পাই যাবা।
উম, সেনেকে মানে সেনেকেই থাকিব লাগিব আৰু যেতিয়া টকাৰ বেছি পইচা থাকিব তেতিয়া ভাল লকজৰী ৰৰুমত থাকিম।
একো প্ৰব্লেম নাই, তোমালোকৰ লগৰ লগত গ'লে মানে ৰুম বিলাক এডজাষ্ট হৈ যায়। সিটো মিলি পেলায় তোমালোকৰা ভাড়াটো মিলি যাব না।
উম, উম, উম।
উম এনেকে ধৰা অলপ তোমালোকৰ ৰিলেশ্যনত গলে অলপ দিগদাৰ হ'ব চাগে। সেনেকুৱা ভাবো আৰু।
উম।
বাকী একো নাই তোমালোকে যাব পাৰিবা। যিহেতু এটা মন গলে মনটো মেইন সদায়। মনতটো যদি তোমালোকে বান্ধি লৈছে যাব পাৰিমেই হয়নে।
অ সেইটো হয় বুজিছো।
কিন্তু প্লেন বিলাক প্লেন থাকিলে পিছোৱাই আচলতে গৈ থাকে একদম চাডেনলি কৰিব লাগে এদিন দুই এদিন ডাইৰেক্ট গুচিয়ে যাব লাগে।
অ নহয় এতিয়া তাকেইতো কথা পাতিছো উম মানে লগৰ জনে কৈছে এতিয়া তাৰো এতিয়া পইচা অকণমান অসুবিধা হৈছে বোলে কালি পোৰহিলৈকে পাই যাব পোৰহিলৈকে পাই গলে কালি সন্ধিয় লগে পাই গ'লে পুৰহি ৰাতিপুৱা আমি ইয়াৰ পৰা ওলাই যাব পাৰিম ৰাতিপুৱা গাড়ী পাম নহয় গুৱাহাটী যোৱা।
গাড়ী গুৱাহাটী পাই যাব ৰাতিপুৱা তোমালোকে ধৰা ট্ৰেইনত যাব ছটা বজাত নহয় জানো। ত ছটা বজাত গ'লে তাতো দহ এঘাৰটা বজাত পাই যাবলৈ। ত দহ এঘাৰটা পালে ধুনীয়াকে তাত বাছ ৰখিয়ে থাকে তুমি আৰাম চে যাব পাৰিবা তিনি চাৰি ঘন্টা লাগিব চফৰটো।
উম।
তাত তোমালোকে ধৰি লোৱা পাঁচটা চাৰিটা মানত পাব লাগে।
হয় হয়।
অ' ঠিক আছে কৰা তোমালোকে প্লেনটো ন। যদি অসুবিধা হয় কিবা কবা মইও যাব পাৰো থাকিছে দেই। কণ্টেকট নম্বৰ আছেই মোৰ নহয় জানো।
হয়, হয়, হয়, হব।
উ ঠিক আছে দিয়া অঁ।